নমস্কাৰ! ভালে আছে?
আপুনি?
অঁ মোৰো ভালেই দিয়ক, মানে আজি আপোনাক ফোন কৰাৰ এটা উদ্দেশ্য আছে মোৰ
হয়, কওকচোন।
মানে আজি আপোনাৰ যদি সময় হয়, আপোনাৰ লগত অকমান আমি, এ অকমান কথোপকথন কৰিম ভাবিছো বাৰ্তালাপ কৰিম। অ'‌ মোৰ আজিৰ বিষয়টো হৈছে মানে, আমাৰ মানুহৰ কিছুমান ভাল অভ্যাস আৰু বেয়া অভ্যাস। আজি এইটো মোৰ বিষয়।
অ' খুবেই সুন্দৰ, বহুত ভাল বিষয় হিচাপত, হয়।
ওম মানুহেনোঁ কেনেকুৱা ধৰণৰ কি অভ্যাস বেয়া অভ্যাস গঢ় লৈ উঠিছে, কেনেকুৱা ধৰণৰ ভাল অভ্যাস তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ। এতিয়া যদি মই প্ৰথমে আপোনাক সোধোঁ হয় হয় প্ৰথমে যদি আপুনি আপোনালোকক সোধোঁ যে আমাৰ মানুৰ সচৰাচৰ আপোনাৰে হওক বা ওচৰে-পাজৰে দেখি থকা আন ব্যক্তিপীৰ এ দেখি থকা কিছু কেইটামান যদি বেয়া অভ্যাস প্ৰথমে কয়।
হয় ।
আৰ শুনিছানে?
হয় হয় মই শুনি আছোঁ।
অ বেয়া অভ্যয়াস ক'বলৈ গলে প্ৰথমে আহিব আপোনাৰ এই খুটকা বস্তুটো
ঠিক ঠিক একদম মানে আপুনি পইণ্টৰ কথা ক'লে, কওক।
এই গোট গোটকা বস্তুটো একদম বহুত বেয়া, বাকী মদ চিগাৰেতটো আছেই বাৰু কিন্তু গুটকাটো মানে বেয়া অভ্যাসটো হয় লগতে আমাৰ সমাজখনৰ কাৰণেও বেয়া আৰু প্ৰকৃতিৰ কাৰণেও বেয়া । শুনিছানে?
কোনে যে পিক সেইবোৰতো আৰু কিনিব এনেকোৱা মানে এটা পৰিৱেশ হয়, হয়নে বাৰু।
হয় হয় আৰু এটা বেয়া অভ্যাস যদি কওঁ মই সেইটো হৈছে আপোনাৰ টোপনি।
অঁ
আজি-কালি মানুহৰ টোপনি বেছি। তিন নম্বৰে মোবাইলটো বেছিকৈ চায় ।
খুব সুন্দৰ কথা কৈছে আপুনি। হয় যিহেতু হয় হয়, এইটো বাৰু মোৰ লগতো কিছু এ যোৱা হয় মানে মোবাইলটো চো চা চলাই থাকিলে টোপনি ক্ষতি ক্ষতি হয়, ভাল টোপনি নহয়। যিহেতু আমি হাতৰ পৰা আঠঁ ঘণ্টা টা শুবই লাগে।
শুব লাগে ।
হয় হয় । ঠিকেই কৈছে, আপোনাৰ বাৰু সি এ ভালে লাগিল অ আপুনি যিহেতু যি দুটা ক'লে, সেই দুটা তোমাৰ মই একমত দৈছো খুব ভাল লাগিলে শুনি । তাৰ লগতে মানে মানুহৰ আজি-কালি আঁ বেয়া অভ্যাস বুলি ক'লে, আজি-কালি মানে মানুহ বোৰে মোবাইল ফোনত অকণমান বেছি সময় দিয়া যেন মই ভাবোঁ, ভাবোঁ মানে এইটো হৈছে। মোবাইল ফোনত বেছি সময় দিয়ে। তাৰ মই ভাবোঁ মোবাইল ফোনত বেছি সময় দিয়াতকৈ তাৰ সলনি যদি এখন মানুহে মানুহ এজনে যদি ভাল এখন কিতাপ উপন্যাস পঢ়ে। হয়তো তেখেতৰ মানে, মানে বেছি ভাল হ'ব নহয়নে বাৰু?
হয় কথাটো হয়
হয় সেইটোও এটা মই ভাবি উলিয়াইছোঁ তাৰ পাছতেই যদি মই কও মা এই মাদক দ্ৰব্য সেৱন বা এনেকুৱা ধৰণৰ এইটো মানে মই ক'ম যে তেওঁ মাদক দ্ৰব্য যদি মানুহে অকণমান সেৱনটো যদি বন্ধ কৰে বন্ধ কৰি যদি অকণমান স্বাস্থ্য প্ৰতি মানে যতন লয় মই ভাবোঁ সেইটো এটা বেয়া অভ্যাস এৰি ভাল অভ্যাসত মানে পৰিণত হ'ব।
হয় হয় হয় হয়
অ গতিকে মানুহৰটোতো প্ৰায়সমূহ আ বেয়া অভ্যাস আজিৰ দিনত গঢ় লৈ উঠিছে।
উঠিছে উঠিছে
কিয় ফাষ্টফুড খালে এতিয়া মই নিজৰ লগতে মই প্ৰমাণ পাইছো ত' মোৰ এতিয়া প্ৰায় মেদবহুল এটা হৈ গৈছে চৰ্বি জমা হৈছে পেটত অত্যাধিক চৰ্বি গতিকে এইটো মই ভাবোঁ মানে খাব লাগে এনেকুৱা নহয় যে একেবাৰেই খাব নালাগে কিন্তু চাই চিটি যে মাহত কেতিয়াবা এদিন খাইছে বন্ধুবৰ্গৰ লগত ওলাই গৈ পৰিমাণ পৰিমাণ বুজি কমাই খাইছে সেইটো সিমান এটা বেয়া নহয়। কিন্তু যদি প্ৰায়ে যদি ফাষ্টফুড খোৱা বা মাদক দ্ৰব্য সেৱন এনেকুৱা ধৰণৰ অভ্যাসবিলাক মই ভাবো বেয়া অভ্যাস। আপুনি কি কয়
এইটো সঁচা কথা কৈছে আপুনি এ ফাষ্টফুড মানুহে খাবই নাখোৱাকে নাথাকে।
উম
কিন্তু সেইটো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব
হয়
আৰু যদি মাদক দ্ৰব্যৰ কথাটো কওঁ মাদক দ্ৰব্যও মানুহে সেৱন কৰিবই সেইটো আৰু আপুনি মানা কৰিবতো নোৱাৰি থাকো কাৰোবাক যদি কৈয়ো ত কিয় খাইছ ক'ব কি ত আপোনাৰ কি আছে
হয় হয় হয় কাজিয়া পৰিৱেশ সৃষ্টি কৰিব।
হয় কিন্তু এইটো নিজৰ কাৰণে বেয়া বেয়া পাকটো বেয়া হৈ যাব লাষ্টত। তেতিয়া আগত গৈ পেলাই নিজৰ ভৱিষয়ত বেয়া হ'ব পৰিয়ালৰ লগত বেয়া হ'ব
হয় হয়
সংসাৰ বেয়া হ'ব সেইটো কথা।
হয় হয় ঠিকেই কৈছে আৰু মানে কি হৈছে এইসমূহ মানে আমাৰ বিশেষকৈ যুৱ প্ৰজন্মসকলে মাদক দ্ৰব্য সেৱন কৰি যিসমূহ মানে অসামাজিক কামত লিপ্ত হয় চুৰী ডকাইতি আৰু মানে মানুহে যিয়ে আৰু আমি আজিকালি খুবেই শুনিবলৈ পাই আহিছো যে মানে এ ছাত্ৰী বা এনেকোৱা মহিলাসকলক মানে যি যৌন নিৰ্যাতন এনেকোৱা আজি আজিকালি কাৰ্য মানে খুবেই বাতৰিত মানে ওলাই থাকে নহয়নে বাৰু
হয় হয় এইবোৰ মানৱ দ্ৰব্য সেৱন কৰাৰ ফলতেই হয় এইবিলাক
হয় হয় গতিকে এনেধৰণৰ মানে কাৰ্যসমূহ যদি তেওঁলোকে আঁতৰ আঁতৰত থাকি তেওঁলোকে যদি ভাল মাৰ্গলৈ আহিব পাৰে অকমান মানে ধাৰ্মিক মাৰ্গলৈ যদি তেওঁলোক আহে মই ভাবো আমাৰ মানে সমাজ খন হয়তো মানে আগৰ ৰূপটো পাব কাৰণ কিয় বৰ্তমান আপুনি দেখিছেই সমাজখন আমাৰ খুব বেয়া দিশলৈ গতি কৰি আছে যিহেতু মই কৈ উঠিলোৱেই বিশেষকৈ যুৱ প্ৰজন্ম যুৱ প্ৰযন মই মানে মাদক দ্ৰব্য সেৱন কৰি এইসমূহ কাৰ্যত লিপ্ত হৈ তেওঁলোকৰ মানে জীৱনটো ধ্বংস কৰি পেলাইছে আপুনি কি কয়?
এইটো মই ঠিকে কৈছা পৃথিৱীখন জীৱন ধংস হৈছে ইটো মাদক দ্ৰব্যটো খাবৰ খাব লাগে যদিও
হয়
বেছিকেও খাব নালাগে
হয় হয় তেওঁলোকে যদি নিজৰ পৰিমাণ বুজি তেওঁলোকৰ কণ্ট্ৰলত তেওঁলোকে ঘৰৰ ভিতৰত ভিতৰত খাইছে তাত আমাৰ ক'বলগীয়া নাই নহয় জানো কিন্তু তেওঁলোকে যদি সেই বোৰ সেৱন কৰি ৰাস্তাই ঘাটে মাৰ পিট কাজিয়া বা মই কোৱা ধৰনৰ মানে মহিলাক বা আ বা মহিলাসকলৰ অশালীন ব্যৱহাৰ সেনেকোৱা ধৰণৰ কাৰ্য কৰে সেইটো বেয়া কথা
সেইটো বেয়া কথা হয় সেইটো বেয়া কথা
সহ হম হম
সকলো মানে সকলো বস্তুৱে নিয়ন্ত্ৰণত থাকিব লাগিব নিয়ন ন্ত্ৰণৰ বাহিৰত হলে এইটো মানে অভ্যাস তুবে হয়ইচ
অ নিয়ন্ত্ৰণৰ বাহিৰত গ'লে আৰু সেইটো উ বেয়া কাৰ্য বুলিয়ে কোৱা হয় আৰু
অহ এইটো বেয়া অভিকায় ইয়াতে ইতিয়া উপায় বহুত আছে কিন্তু ভাল অভ্যাসো মানুহৰ আজিকালি আছে কিছুমান
হয় হয় দুটামান কওকচোন আপুনি আমি বহুত বেয়াখিনি বিষয়ে পাতিলোঁ
হয় এইটো বেয়া খিনি কলে ভাল খিনিও কব লাগিব। এতিয়া আমাৰ ভাল অভ্যাসৰ ভিতৰত এক নম্বৰ কথাটো হৈছে আমাৰ মানুহে পৰিশ্ৰম কৰিব পাৰে।
হয় হয়
পৰিশ্ৰম কৰি যিখিনি টকা উপাৰ্জন কৰে
সাত
সেইখিনি টকায় দি তেওঁলোকে দী চাই টো খাই মানিছো কিনো তাৰ ফলত পৰিয়ালৰো বহুত লাভ হয়
হয় হয় পৰিয়ালটো পোহপাল দি আছে পৰিশ্ৰমৰ পৰিশ্ৰম কৰি হয় হয় আৰু মই ভাল অভ্যাস এটা বিচাৰি ওলাইছোঁ আপোনাক মাজতে মই ৰখাইছোঁ এ আমাৰ নৱ প্ৰজন্মৰ একাংশই মানে এ শৰীৰ চৰ্চাটো গুৰুত্ব আৰোপ কৰিছে নহয়নে বাৰু
হয় হয় গ্ৰুপটো আমাৰ সেইটো
হয় একাংশ যুৱক চৰ্চাটো মানে মনোনিৱেশ কৰিছে যিটো ভাল এক মানে বিষয় বুলি ভাবোঁ আৰু কওক এতিয়া আপুনি কৈ যাওক
আপুনি যিটো ক'লেই এতিয়া শৰীৰ চৰ্চাটো পৰে আগতে এনেকুৱা নাছিলে যে মানুহে শৰীৰ চৰ্চাটোৰ বিষয়ে কৰে ব্যায়াম কিন্তু আজিকালি যুৱ প্ৰজন্মৰ সতে বহুত বহুত উ বহুত ভাল কাম কৰি আছো
হয় হয়
মানে ষোল্ল সোতৰ বছৰৰ পৰা ধুনীয়াকৈ মানে ব্যায়াম কৰে শৰীৰ চৰ্চাটো আৰম্ভণ কৰে এয়োগা কৰে
হয় হয়
সেইটো বহুত ভাল বহুত ভাল অভায়াস গঢ় লৈ উঠিছে আজিকালি
হুম হুম ঠিকেই আৰু কিতাপ পঢ়াৰ হয় হয় মই কৰি আছো বাৰু কম বেছি পৰিমাণে মই তাই সদায় এতিয়া তেওঁ যাবলৈ চেষ্টা কৰি আছোঁ আপুনিও আপোনাকো মই পৰামৰ্শ দিওঁ যে আপুনিও পাৰিলে অকমান শৰীৰ চৰ্চাত চৰ্চাত মনোনিৱেশ কৰক মানে আপোনাৰ এটা নিজৰ আত্মবিশ্বাস বৃদ্ধি পাব মই নিজৰ ফালৰ পৰাই কৈছোঁ মানে। নিজে প্ৰমাণ পাইছোঁ মোৰ মানে সদায় আত্মবিশ্বাসটো বৃদ্ধি পাই গৈ-গৈ আছে মোৰ এইটো কঠনশৈলীয়ে হওক, আপুনি নিশ্চয় মোৰ কথাত গমেই পাইছে। কথনশৈলীয়ে হওক বা মোৰ শাৰীৰিক মানে যিবোৰ অ যিটো বডি লেংগুৱেজ বুলি কয় ইংৰাজী। শাৰীৰিক ভংগীমা, সেইটোও মোৰ মানে আগত অই অকমান মানে ভাল তে বুলি মই ভাবোঁ মানে।
হয়-হয় ন ভালে হৈছে, ম‌ই সকলোৰে লগত কথা পাতোতে মই গম পাইছোঁ।
ধ্যান, যোগ এইবোৰ কৰাটোও কিন্তু বহুত ভাল। আমাৰ মানে মনটো শান্ত থাকে, কাৰণ কিয় আজিকালিটো আপুনি জানেই আমাৰ আজিকালি আমাৰ মানুহৰ মানসিক চাপো বৃদ্ধি পাইছে।
হয় । মানসিক স্বাৰ্থটো, মানসিক স্বাৰ্থটো মানুহ আজিকালি সকলোৰে
উম!
মানসিক চাপৰ এটাই মানে উপায় আছে যে আপুনি শৰীৰ চৰ্চা কৰক, য়গা কৰক, ভাল পুষ্টিকৰ খাদ্য খাওক। মানে বেয়া বস্তু নাখাব। যেনেকে মানৱদেৱৰ এইবোৰ এৰা।
হয়-হয়।
এতিয়া আমাৰ আপোনাৰ নিজে-নিজে সকলো বস্তু মানে ভালত পৰিণত হ'ব।
হয়-হয় ঠিক।
বেয়াখিনি নি নিজে-নিজেই গুচি যাব।
হয়-হয়।
সেইটোৱেই যুৱপ্ৰজন্মক এইটোৱেই কব বিচাৰোঁ আৰু আজিকালি। ভালকৈ থাকক, ভালকৈ শৰীৰ চৰ্চাটো আৰম্ভ কৰক।
উম-উম তেতিয়া হ'লে আজি - আপোনাৰ লগত মোৰ আমাৰ বিষয়টো পাতি খুব ভালো লাগে। এইটো মানে এনেকুৱা এটা বিষয় হয় যে মানুহে ভাল আৰু বেয়া অভ্যাস হয় ইমানেই আছে যে আমি কেতিয়াও মানে কৈ হয়তো আ আধা ঘণ্টাৰ ভিতৰত বা দহ পোন্ধৰ মিনিটৰ ভিতৰত কৈ শেষ নহ'ব।
নাই শেষ নহ'ব, ওলাই থাকিব।
ওলাই থাকিব । গতিকে আমি পৰৱৰ্তী সময়ত সময় সুযোগ বা সুবিধা হ'লে পুনৰ এনেকৈ আমি আলোচনা কৰিম নে কি কয়?
হয়-হয় নিশ্চয়-নিশ্চয়-নিশ্চয় -
তাকেই আমি সামৰণি মাৰিছোঁ।
হয়।
হয় ধন্যবাদ।
দেখিছে আছে ধন্যবাদ শুভৰাত্ৰি।